খবৰ ভাল। আৰু আপোনাৰ খবৰ?
আছো দিয়ক, আৰু চলি আছো।
অ', বাকী আজি চাহ খালে আপুনি?
আজি চাহ, তাহ খালো দিয়ক, আপুনি খালে?
অ', চাহ মই খালো ভাতেই খালো চাহ
অ', এতিয়া, এতিয়া চাহ খালে বোলো? মই ভাতে খাই দিলো নহয়।
অ', ঠিক আছে
মানে, সেই মই পাঁচটা বজাতে ভাত খাই দিওঁ।
কিয় পাঁচটা বজাত ভাত খাই মানে ইমান দেৰি হয় আপোনাৰ
মানে আপোনাৰ পাঁচটা বজাত খাই দি পেলাই, মই ৰাতিপুৱা ন নটা বজাত খাওঁ। মাজত তাৰ মানে মোক ষোল্ল ঘন্টা নাখাওঁই
ও
অকণমান মানে আপোনাৰ ফিট হৈ থাকিব কাৰণে কৰা যায় তেনেকুৱা,
বেলেগে একো নাই। বাকী অ বেছি দেৰিলৈকে থাকিলে বাৰু ভোক লাগে, কিন্তু এইটো উপায় নাই আৰু পানী খাব লগা হয় তেতিয়া।
হয়। এনে আপুনি দিনত এনে পানী মানে কে -কে লিটাৰ খায় আপুনি?
পানী মোৰ হয় দেই। মই চাৰে তিনি লিটাৰ চাৰি লিটাৰ মান খাওঁ।
তিন লিটাৰতো পানীটো খাব লাগে।
আপুনি?
হয় মইও তিনি লিটাৰ খাওঁ মানে তিনি লিটাৰ চাৰে তিনি লিটাৰ তাৰ ওপৰত মানে
আপুনি সেই ফাষ্ট ফুড খায়নে নাখায়?
ফাষ্ট ফুড অ খাও মই।
কি কি খাই আপুনি?
অ ফাষ্ট ফুড আপোনাৰ এইটো চাওমিন চাও কেতিয়া
হম
ম'ম' খাও।
উম।
আৰুটো বিৰিয়ানিও খাওঁ আৰু কেতিয়াবা আপোনাৰ এইটো ৰলো খাওঁ ম
বুজিছো আপোনাৰ আটাইতকে বেছি ভাল লগা ফাষ্ট ফুডটো কি
উ আটাইতকৈ ভাল লগা ফাচ ফোট ত আপোনাৰ এইটোপোনাৰ এইটো এ বিৰিয়ানী হয়
বিৰিয়ানি
উম
বিৰিয়ানী আপুনি নিজে বনাব জানেনে নে দোকানৰ পৰা বেছিকে অৰ্ডাৰ কৰে
মই এনে বনাব ইমান ভালকে নাজানো মই দোকানৰ প্ৰায় মানে খাওঁ মই অৰ্ডাৰ কৰো
বুজিছো
আৰু বনাওতে আপোনাৰ মানে এইটো বিৰিয়ানীটো মানে আপোনাৰ টাইম লাগে অলপ মানে মাংস চাং লাগে মানে বনাওঁতে অলপ ই লাগে আপোনাৰ আমনি লাগি যায় সেইকাৰণে আৰু দোকানত প্ৰায় মজা
আৰু আপুনি এনে এতিয়া ঘৰত থাকোতে বা ৰুমত থাকোতে আপুনি কি কি নিজে বনায় হয়
অ ঘৰত থাকোতে বা ৰুমত থাকোতে মই আপোনাৰ এইটো এ চাহটো বনাও আৰু ভাত বনাও এতি চব্জি বনাও আৰু আপোনাৰ ৰুি ৰুটি বনাওঁ আৰু এইটো মেগী বনাওঁ
উম আপুনি মাংস খায়নে আপুনি
হয় মাংসটো খাও মই মাংসটো মোৰ প্ৰিয় হয়
অঔ বঢ়িয়া আপুনি মাংস কি বুলি কয় আপুনি লোকেল চিকেনটো বেছি ভাল পায় নে মানে ব্ৰইলাৰটো।
মই মাংসটো মানে এইটো লোকেলটো মই বেছি ভাল পাওঁ।
লোকেলটো মোৰ ওলোটা মই আকৌ লোকেলটোতকে আপোনাৰ ব্ৰইলাৰটো ভাল পাওঁ মানে বেলেগ কাৰণ নাই মাংসটো কম থাকে কাৰণে।
উম হয় মোৰ আৰু মোৰ মোৰ এটা কাৰণ আছে ভাল পোৱাৰ কাৰণ ব্ৰইলাৰটো আপোনাৰ মাংস খাইাকিলে মানে ইমান কোৱাত নালাগে।
খোৱোৱাৰ নালাগে অ,
পেলটো মানে এইটো এ মাংস নাই তাকো কিন্তু সোৱাদ লাগে। সেইকাৰণে মই খাও আৰু মানে। টো চ চবাই থাকিয়ে মানে ভাল লাগে ভাই।
বুজিছো। আৰু আপোনাৰ মাছ খায়নে আপুনি?
অ, মাছটো খাব পাৰি
মাছ কি মাছ মানে সৰু মাছ বেছি ভাল পায় নে আপুনি ডাঙৰ মাছ।
ডাঙৰ মাছ মই বেছি ভাল পাও।
অ, মোৰ তো চেম বাৰু
আপোনাৰ মই এইটোটো মানে দেখি ভাল পাও আপোনাৰ
হম আজি ৰাতিলৈকে আৰু বৰষুণ দিব পাৰে।
উম হয় বৰষুণ সেনেকুৱা লাগি আছে বৰষুণ দিব বুলি। কিন্তু যিহেতু যি গৰম দিছিলে আজি মানে দুপৰীয়া মানে
উম, বহুত অ, হঠাৎ ইমান বৰষুণ মানে আপোনাৰ গৰম দি দিলে মই আচৰিত ধৰিব লাগিব যোৱাকালিলৈকেতো বৰষুণ দি আছিলে।
কাৰণ এইটো আমাৰ মাহটো এইটো জুলাই মাহ এইটো এইটো আমাৰ মানে গৰমতটো দিয়ে মান প্ৰত্যেক বছৰে মানে জুলাই মাহটো গৰম দিয়ে সেইকাৰণে এইবাৰ বাৰু তাকৌ মানে গৰমটো অলপ কমেই দিছি মই ভাবো কিন্তু আ - আগৰ বছৰলৈ মানে অ, বহুত পাইছিলো এই এইবাৰ মানে অলপ গৰম দিলে বা অলপ ই হয় মানে ঠাণ্ডাও দিয়ে মানে।
হয়- হয় অ, অৱশ্যে আপোনাক গৰমতো আমাৰ ইয়াতে চাব গলে আপোনাৰ আগষ্টলৈকেে থাকিব।
অ, আগষ্টলৈকেহে থাকে।
হয়।
তাৰ পিছত লাহে - লাহে ঠাণ্ডা আহি যায়।
অ, লাহে - লাহে ঠাণ্ডা তেনেহ'লে ঠাণ্ডা আহিব হ'ব আৰু আপোনাৰ বেছি - বেছি দিন নাই দুমাহ আছে।
উম, হয় দুোমাহ আছে বেছি ঠাণ্ডা আপোনাৰ এইটো নৱেম্বৰত আৰু ডিচেম্বৰ ওৰত মানে বেছি ঠাণ্ডা মানে।
তাকেই - তাকেই।
জানুৱাৰীতো লাগি দেখি ঠাডা
তাকেই এতিয়া আৰু কি হয় কি নহয় মাজতে এতিয়া নতুনকে চাকৰি ওলাব বুলি শুনিছো।
অ, নতুনকে চাকৰি এইটো চাকৰিতটো হয় নতুনকো ওলাবই মইও শুনিছো। কিন্তু এতিয়া কি বি বিভাগৰ পৰা চাকৰি ওলাই মই সেইটো গম পোৱা নাই।
তাকে - তাকে অ, আৰু এৰিয় আৰু এ ডি আৰ ই - এ ডি আৰ ই ওলাব বুলি শুনিলো। অ,
অ, এড এডৰি শুনে ওলাব গ্ৰেড থ্ৰী গ্ৰেড ফ'ৰ ওলাব। উম, মই ভাবিছো এৰি মই দিম এইবাৰ এপ্লাই কৰিম এডৰি পৰীক্ষা দিম বুলি ভাবিছো মই।
বুজিছো।
আগলৈ কি হব এইটো মানে আশা কৰি আছো এইটো যে সোনকালে আহক পৰীক্ষাটো সোনকালে আহক তেতিয়া দিব পাৰিমে।
তাকে - তাকে।
মই শুনিছো আৰু দুমাহ আছে বুলি।
মানে পৰীক্ষাটো হ'বলৈ হয় আৰু দুমাহ মান লাগিব চাগে আপোনাৰ। এই গোটেইবিলাক ঠিক কৰোতে সময় লাগেটো। এতিয়া ধৰি লওঁক আপোনাৰ এটা আছিলে এইবাৰ জাপানৰ পৰা অহা কথা আছিলে। প্ৰধানমন্ত্ৰী মানে অ' প্ৰধানমন্ত্ৰী।
উম, হয় আহাৰ কথা আছিল নহা শুনিছোঁ। কিন্তু হঠাতে কি অ' বা নোহোৱা হ'ল।
তাৰে আচলতে বহুত কাৰণ বহুতে এতিয়া বহুত বহুত কিবা কিবি কৈ আছে। কিন্তু যিটো একদম অৰিজিনেলি জাপানৰ পৰা ওলোৱা মতে তেওঁলোকৰ বেলেগ একো নাই, তেওঁলোকৰ টাইমটো নিমিলিলে বুলি কৈছে। সেইকাৰণে নতুন দেল্লীত কৰিলে বুলি বেলেগ একো তেনেকুৱা ওলোৱা নাই। কিন্তু এতিয়া এই আপোনাৰ মিডিয়াই এতিয়া বহুত কিব কিবি ওলাই আছে।
হয়, মেডিয়াই ওলাই থাকে মানে এইবিলাক আপোনাৰ বেছিভাগ আপোনাৰ এইটো ফেচবুকত মানে ছ'চিয়েল মিডিয়াত মানে বহুতো মানে ওলাই কিবা কিবি মানুহ ওলাই মানে।
উম, আচলতে কি জানে প্ৰব্লেমটো হয় কি যে এতিয়া মিডিয়া খিনিক লৈ মোৰ খং এইটোয়ে যে যেতিয়ালৈকে আগতে কেনেকুৱা আছিলে যেতিয়ালৈকে তথ্যটো একেবাৰে সম্পূৰ্ণকৈ আপোনাৰ শুদ্ধ নহয়। তেতিয়ালৈকে মেডিয়াই কোনো ধৰণৰ কথা আচ আচলতে দেখাব নোৱাৰে। এতিয়া ম সেইটো মে মেডিয়াৰ নিয়ম হয় কাৰণ মিডিয়াৰ থ্ৰো দিহে মানুহখিনি পায়তো নিউজ চেনেল খিনিৰ থ্ৰোৰেদি এইটোয়ে ফেচবুকত ইমান নিউজ যে লৈ গ'ল যে আপোনাৰ যিয়ে টিয়ে যি কৈ দিয়ে আৰু মানুহ খিনিও ভাবে কি সঁচা বুলি কাৰণ যিমান যি হ'লেও তেওঁলোকে এটা নিউজ পৰ্টেল খুলি খুলি থয়দিয়েটো। সেই বস্তুটোৰ কাৰণে আচলতে এইবিলাক হ'ল। এতিয়া নিউজ যিমান চেনেল বিলাকত যিমান কথা ক'ব মানুহে সেই বস্তুটোকে সঁচা বুলি ভাবি ল'ব আৰু মানুহক আপোনাৰ মানে এটা বেলেগ চাইদলৈ আপোনাক লৈ যাবৰ কাৰণে বেছি সময় নালাগে আপোনাক দুটা মান কথা কৈ দিয়ক আপুনি ফেচবুকত বা কিবাহত মানুহ খিনি তাতে নাচি থাকে।
হয় মানে ছ'চিয়েল মিডিয়াৰ মানে এটোয়ে মানে বহুত এটা মানে ডাঙৰ সমস্যা হৈ পৰিছে মানে মানে কিছুমান ভুৱা নিউজ বিলাক ওলাই থাকে মানে চবে মানে বিশ্বাস কৰি লয় মানে বিশ্বাস কৰি কিনে মানুহে কি থৈ কি কৰে বহুতো মানে কিবা কিবি মানে ঘটনাও হৈ যায় মানে
সেইটোয়ে, সেইটোয়ে কিবা কিবি হৈ গৈছে।
ষ্টৰি চালে আপোনাৰ এইটো টিভিত চাব লাগে, টিভিত মানে চ'ব মানে ৰিয়েল দেখাই থাকে। এনে আকৈ
এতিয়া টিভিৰ চেনেল বিলাকো আহি আহিয় বনোৱাৰ এতিয়া ছ'চিয়েল মিডিয়াত আহিব ধৰিছে এইটো প্ৰব্লেমটো সেইটোও হৈ গৈছে এতিয়া। সকলোকে টি আৰ পি লাগে টি আৰ পিৰ কাৰণে তেওঁলোকে যিমান পাৰি নিউজ দিয়ে। সেইদিনা মই দেখি আছিলোঁ আপোনাৰ এজন আহ কোনোবা এজন মানুহৰ কথা দি দিলে কিবা ইউটিউবৰ কিবা তেওঁৰ মনিটাইজচন বোলে বন্ধ হৈ গ'ল সেইকাৰণে বোলে তেওঁৰ এতিয়া কান্দি আছে, সেইটো নিউজ হ'ল নেকি এতিয়া।
নাই সেইটো সেইটোতো একো হোৱা নাই। মানে নিউজ হ'লে আপোনাক কেনেকুৱা হ'ব লাগিব কিবা এটা ঘটনা দে দেখাব লাগিব বা
অ' কিবা এটা এনেকুৱা চিৰিয়েছ ঘটনা দেখাব লাগিব। যে অ', এইটো বস্তু সঁচাকে তেওঁৰ মনিটাইজেশ্যনৰ কান্দি আছে, সেই বস্তুটো নিউজে দেখা আছে, আৰু যেনেকুৱা ধৰণৰ তাতে মিউজিক লগাইছে তাহাঁতে, আপোনাৰ এনেকুৱা লাগিব যেন কিবা যুদ্ধ হৈ আছে।
উ উম, হয়। সেইটো মানে, সেইটো নিউজ কোনো নহয়, এইটো আপোনাৰ এইটো মানে, মানে চচিয়েল মিডিয়া মানে এইটো, ফেমাচ হ'ব কাৰণে দিয়ে কিছুমানে।
তাকে, তাকে।
তেনেকৈ আপোনাৰ ভালে খিনি বস্তু বিপথে পৰিচালিত হৈ আছে এতিয়াও, আৰু তেনেকেনো কি বুলি ক'ব এতিয়া জনা যিখিনি আছে এটা বস্তু মই ভাল পাওঁ আমাৰ যিখিনি যুৱচাম আছে যুৱচাম খিনি এটা বস্তু ভাল পা যে তাহাঁতে যিমান খিনি কাম কৰে অন্ততঃ জানি বুজ যি কৰে, কিন্তু যিখিনি বয়স অকমান বয়স দুখীয়া মানুহখিনি আছে তেওঁলোকে একেবাৰে বুজিব চেষ্টা নকৰে।
উ হয় হয় ঠিকেই আছ
কাৰণ এতিয়া আপোনাৰ যিখিনি আছে মানুহ সেইখিনিয়েটো ম আপোনাৰ বুজিব চেষ্টা কৰেতো বস্তু যে হৈ কি আছে, কাৰণ চচিয়েল মিডিয়া চলাব জানেটো।
উ হয়।
সেইয়াই আৰু অহঃ আমাৰ দহমিনিট হৈ গ'ল।
উম হয় হয় আপোনালগতো ভাল লাগিল কথা পাতি।
দিয়ক ঠিক আছে।
হয় ঠিক আছে ধন্যবাদ।